হেল্ল।
অঁ কি কৰিছা?
অঁ এই আছোঁ।
অঁ খোৱা বোৱা কৰিলা?
পণত ব্যস্ত, অঁ নাই খোৱা একো, এতিয়া খামহে। খাম আৰু অকণ লাহেকে।
আজি কি আছে ভাতৰ লগত?
আজি ভাতৰ লগত ইমান গৰম, এই দালি বনাইছে নেমু চেপি।
অঁ অঁ।
সেইয়াই আৰু উম আৰু অঁ পিটিকা। আকৌ হেৰি আছিল কলা মাহৰ কলা মাহৰ গুড়া। হ'ব আৰু তেনেকে, পিটিকা ভাত কেৰেলা আলু পিটিকা।
অঁ।
এ গৰমত বনাৱাও মন নাযায় খাবও মন নাযায় ন, উম।
আজি ভাত কেৰেলা পিটিকা কৰি দিছো, ভাত কেৰেলাটো পিটিকা কৰিলেহে ভাল লাগে।
ভাল লাগে অঁ। কিনি অনাবোৰ আকৌ পিটিকা খায় ভাল নালাগে, পিটিকাই নাযায় দেখোন ইমান
জেলেপি যোৱা নিছিনা অঁ।
উম, এই ঘৰৰ কেইটা আকৌ পিটিকা কৰি খায় ভাল লাগে হয়।
অঁ অলপ
ইমান ধুনীয়াকে অঁ ইমান ধুনীয়া! কিনা সোপা লেলেপি যায় আকৌ পিটিকা কৰিলে সানিয়ে বলে নোৱাৰি।
অঁ দেখিও বেয়া লাগে দেখোন। উম মই নানো বজাৰৰ পৰা।
অঁ মইও আনিবলে নিদিওঁ আমাৰ ঘৰত আছে, কম পৰিমাণে হ'লেও সেয়াকে খায় থাকো।
অঁ সেয়াই ঘৰৰ বাৰীত লগা সাৰ সুৰ নিদিয়া ন।
উম তাকেহে।
বজাৰ বজাৰৰ পৰা অনা বিলাক একদম লগতে হেৰি হৈ যায়। আৰু বজাৰত দেখি থাকিলেও মোক ভাল নালাগে।
অ, এই বজাৰত বেপাৰীৰ ওচৰত থাকালে পানী চটিয়াই চটিয়াই চোন সতেজ কৰি ৰাখে।
উম।
খোৱাৰ পিছতহে লেলেপি যায়, কি আৰু যাদু আছ ছে ন'? বেপাৰীৰ ওচৰত থাকালে যে ইমান ধুনীয়া হৈ থাকে।
নহয় সিহঁতে মানে কি কৰে, বজাৰৰ পৰা মানে অ হেৰি চব্জি মানে য'ত কৰে খেতিৰ পৰা, লগতে তুলি আনি মানে হেৰিলৈ আনে বজাৰলে আনে। সেইটোকাৰণে মানে ধুনীয়া হৈ ধুনীয়া হৈ থাকে, মানে মোৰ ভিনদৌ এজন আছে নহয়, ভিনদৌই মানে হেৰি কৰে এইয়া খেতি কৰে এইবিলাক। তাৰপিছত এনেও খেতি কৰিলে আৰু সাৰ সুৰ মাৰিব লগা হয়ে ন'?
অঁ, মাৰিব লগা হয়, অঁ আজিকালি যে মানে ব্যৱসায়িক যদি অঁ, মানে ব্যৱসায়িক কৰিব বিচাৰিলে যে তাকে ব্যৱসায়িক কৰিব বিচাৰিলে মেডিচিন নিদিলে যে নহয়।
অঁ, সেইয়াই মানে, প্ৰডাকচনটো ভাল হ'ব লাগিব ন'।
নহ'লে যে নহয়ে নিমিলে। বা উৎপাদনো নহয়, হয়নে? মানে ন নিদিলেও নহয়। ঔষধবোৰ নিদিল লেও নহয় দিলেও আৰু সেয়া
সেয়াই মানে গুটেই বিলাক ইমান দাম দি আনে কিনি, অনাৰ পিছত মানে তাৰ মানে প্ৰতিটো অ প্ৰতিটো গুটিয়ে মানে ওলাব লাগিব, সেইকাৰণে মানে গুটি খিনি প্ৰথমতে তিয়াই থ থোৱা পৰাই কিবা মেডিচিন আছে, তাৰপিছত আ আকৌ সে পুলি, যেতিয়া গুটি দিব সেইবোৰ দিওঁতেও আৰু কিবা মাৰে। সাৰ-চাৰ, তাৰপিছত আকৌ যেতিয়া অ, আকৌ যেতিয়া ফুলিব ওলাব মানে পাত দুটা তিনিটা দু টা তিনিটা ওলাই ন তেনেকুৱাতে এবাৰ মাৰিব, তেতিয়া মানে হেৰি পোক-চোক এইবিলাক নধৰে আৰু পাতত।
আৰু একো কৰিবও নোৱাৰি নহয় ইমান পোক।
অ মানে কি হ'ল এনেকুৱা অ মানে এইটো হেৰি চিজনতহে কৰে ন মানে ধৰা ধান ধান কৰি হৈ গ'ল, তেনেকুৱা ছিজনত এতিয়া পথাৰত কোনো শস্য নাই। তেতিয়া তাৰ মাজতে যদি তুমি ডুবি বিঘা তিনি বিঘা মাটিত যদি তুমি খেতি কৰিব লগা হয় তেতিয়াতো পোকবিলাকে সেইখিনিতে ধৰিব।
অ মানে কি বাকী খিনি আকৌ বাকী বিলাক ঠাই খালী থাকে যে।
অ সেইকাৰণে মানে যিখিনিতে খেতি খিনি হয় শস্য থাকে সেইখিনিলেকে আহে। অ অ সেইকাৰণে মানে মেডিচ চেনটো মাৰিব লগা হয়, তাৰপিছত পাত ওলাব তে তিয়া মেডিচিন মাৰে, তাৰপিছত আৰু যেতিয়া ফুল ধৰিব, ফুল ধৰোতে তেতিয়াই এবাৰ মাৰিব। তেনেকে আকৌ ফল ধৰা পিছত এবাৰ মানে গোটেই মেডিচিনৰ ওপৰতে চলি থাকে। আৰু আমি বজাৰৰ পৰা যেতিয়া পইচা দি আনিম তুমি জানো পোকে ধৰা এটা কিনি আনিবা? ত' ভালটোৱে আনিবা, সেইকাৰণে ধুনীয়া, ভাল, সতেজ
অ মানে কি বাহিৰে যে কয় ধুনীয়া উম বাহিৰত দেখিব ধুনীয়া ভিতৰি যে ধুনীয়া।
সেইয়াই, অ বাহিৰত এতিয়া আমি ইমান ধুনীয়া দেখো। একদম মোকখা-মোকখা কৰি থাকে, কিন্তু ঘৰত যেন আনি পোৱাৰ পিছত, খোৱাৰ পিছত যে আমাৰ দেহৰ কাৰণে কিমান ক্ষতি। সেইটোতো আমি গমেই নাপাও ন।
দুই যি দুই এজোপা হয় আমি ঘৰতে কৰি খাব লাগে নিজৰ খিনি অন্তত।
হয় হয়। উম যদি খালী মাটি আছে এনেই মাটিখিনি পেলাই থ'ব নালাগে ঘৰৰ পিৰালিত তে হওঁক বা য'তেই নহওঁক আৰু
ফালে
মানে সপ্তাহত দুদিন হলেওতো চলিব পাৰিবা। এনে যদি নকৰাকে থকা গোটেই সপ্তাহটোৱে তুমি কিনি খাব লাগিব কিন্তু যদি ঘৰত অকণমান হয় দুখাজ তুমি নিকিনাকে খাব পাৰা ন, সেইটোৱে।
পাৰি আৰু আ-আমাৰ যে একেবাৰে সাৰ নিদিয়া বস্তু যে আছে এতিয়া কাচ কল। তুমি কাচ কল এজোপা ৰুই ললেও ন ছমাহত অ কলদিলটোও খাব পৰা যায় কলো খাব পৰা যায়। এজোপা হলেও অন্তত ছমাহৰ মূৰতো খাবলৈ পাবা ন। ছমাহৰ মূৰতটো এটো খাবলৈ পাবা, কাচকল এজোপা অন্তত ৰুই ল'ব লাগে, আছেনে তোমালোকৰ?
কাচকল নাই বাৰু আমাৰ চেনী কল আৰু হেৰি আছে অমিত সাগৰ। ন কাচকলটো ৰুম অ।
কলৰ কলডিল আকৌ অকণমান তিতা লাগে। ভাজি খালে নিমখ পানীত অ নিমখ পানী ধুই ল'ব লাগে। আৰু খাৰ দি অ খাৰ অকণ দি তৰকাৰী বনাই খালে তেতিয়া অকণো তিতা নালাগে আৰু। ভাজি খালে অক নিমখ পানী দি ধুই ল'ব লাগে। আমি তেনেকে খাম, নহলে তিতা লাগে। অ চেনী কলৰ আৰু ভীমকলৰ
ভীমকলৰ একো নহয়। এই অমিত সাগৰ কলৰ দিল তো কিন্তু তিতা।
অ সেইটোতো সেইটো বহুত তিতা, সেইটো খাবলে নোৱাৰি।
উম বহুত তিতা হয়।
আমি সেইটো নাখাওঁ যেনিবা।
এ নাখাও নাই খোৱা নাই এবাৰ মানে মই প্ৰথমে নাজানো যে চিঙি আনি প্ৰথমে বনালো তাৰপিছত একদম খাব নোৱাৰি নহয় ইমান তিতা। তেতিয়া পৰা নাখাওঁ আৰু উম।
এনে কাচকলৰটো অকনমান তিতা, এই নিমখ পানীত অকনমান ধুই পেলাই ললে। তেতিয়া তিতাটো নালাগে আৰু অ অকণ ভাল হয় আৰু।
উম উম।
একেবাৰে মানে খাৰ নিদিয়াকে খাবলৈ পাৰা বস্তু কাচকল।
কাচকল। কাচকল।
পটিকি অ পিটিকা কৰিও খাব পাৰি বা ভাজিও খাব পাৰি হয়।
অ কিন্তু অমিতাও বাগান আছে দেই অমিতাও বাগান কৰে মানুহে কিন্তু তাত উ মেডিচিন দিয়ে নে নিদিয়ে ঔষধ মাৰে নে নামাৰে নাজানো। দিবই ন ডাঙৰ হ
কৰিব লগা হলে অ, কাৰণ হেৰি হব লাগিব উৎপাদন বেছি হব লাগিব। বা পোকে নধৰে যাতে সেইবোৰতো লক্ষ্য ৰাখিব লাগিব ন যাতে বে
সেয়াই সেইকাৰণে আমাৰ ঘৰত ঘৰুৱাখিনি সৰুৱে হওঁক লাগে সেই ঘৰুৱা বস্তু খোৱাই ভাল।
লাগিলে দেখিবলে বেয়াই হওঁক, সেইকেইটাই ভাল হয়নে? আমি দেখিবা ভালটো বিচাৰি ফুৰিব নালাগা সেইকাৰণে।
খাদ্যৰ ওপৰত মানুহে বেছি গুৰুত্ব দিব লাগে মানে, মানুহে ভয়ে নকৰে আজিকালি। মানে যেতিয়াই আগৰদিনত নিয়ম আছিলে ন মানে অমুক দিনাখন অমুক না খাই ৰাতি অমুক নাখায় তেনেকুৱা ধৰণ এতিয়া মানে এই হয় চব চলি যায়।
আমিও পাইছিলো দেই তিথি বিলাকত যে অমুকটো তিথিত তমুকটো নাখায় এনেকুৱা আছিলে কিন্তু আমাৰ ঘৰত আগতে কাগজ এখনত এনেকে লিখ মানে
অ', আমাৰো ককা এজন আছিলে আছিলে ককা জনে মানে সেই কেলেণ্ডাৰতে অ' কোন দিনা কি নাখায় লাও নাখায় কিবা হেৰি নাখায়
কেলেণ্ডাৰো নহয় আমাৰ কাগজ এখন অ' কাগজ এখনতে লিখি পেলাই বেৰত মাৰি থৈ দিয়ে বনোৱা সময়ত মানে চাই লোৱা আজি কি তিথি কি নাখায় আছিলে আমাৰ আইতাহঁতৰ মাহঁত অ' মাহঁত কৰিছিলে আগতে তেনেকুৱা এতিয়া নাইকিয়া হ'ল অ'।
আজিকালি নিয়ম নীতি নাইকিয়া হ'ল আৰু আগতে মাছ খালে মাংস নাখায় এবিধে খায়। হয় মাছ খাব নহয় মাংস খাব।
খালে বোলে মাংস খাব নেপায়। মাংস খালে মাছ খাব নাপায় নানে আগতে আকৌ নাপায়তো বেছি আছিলে হয়। কাৰণ নাপায় বুলি কলেহে নকৰে যে। ন নাপায় বুলি ক'লে আগতে নকৰে আৰু কিন্তু এতিয়া নাপায় বুলি ক'লে অ' কিয়
এতিয়া কিয় নেপায় অ' সেইটো আহি যায় মেইন প্ৰশ্নটো আহি যায়।
কিন্তু আগতে নাপায় মানে অ' নাপায় সেইটো ভয় কৰে মানুহে নাপায় মানে নক
আৰু নকৰে। এতিয়া সেইবোৰ নামানে যে সেইকাৰণে বেমাৰ যিমানে মানে বৈজ্ঞানিক মানে হেৰিত চলিব বিচাৰিছে সিমানে মানে মানুহখিনি বেছি অ'।
যিমান আধুনিক হৈছে সিমান মানে ইফালে হেৰি হৈ আহিছে।
অ', আগৰ দিনৰ যি নিয়ম আছিলে কিন্তু তাৰ লগত বৈজ্ঞানিকভাৱেও কিবা হেৰি সাঙুৰ খাই থাকে।
দুইটা দুইটা ফালৰ পৰাই থাকে। কিন্তু আজি কালি মানে সেইটো নাইকিয়া হৈ গৈছেগে। খোৱা বোৱা ক্ষেত্ৰতে হওঁক বা বেলেগ ক্ষেত্ৰতে হওঁক।
ক্ষেত্ৰত মানে একো নাই। হৈ গৈছে সেইকাৰণে আমাৰ বেমাৰ আজাৰৰ মানে বেছি হৈছে আৰু বহুত বেছি হৈছে।
মাছ আৰু মাংস সমানে খালে দুইটাই অপকাৰ কৰেটো।
কাৰণ আমাৰ ইঞ্জিনতোয়েটো হেৰি লোড ল'ব পাৰিব লাগিব ন।
সেইয়া। আৰু আমি যেতিয়া আহাৰটো বেছিকে খাওঁ তেতিয়া ইঞ্জিনবিলাকেও বেছি কাম কৰিব লগা হয় ভ ভিতৰৰ অংগ পতংগ বোলে অ' আৰু ব্ৰেইনতো প্ৰেছাৰ পৰে দেই।
অ', গোটেই শৰীৰটোতে প্ৰেছাৰ পৰে।
অ', শৰীৰৰ গোটেই শৰীৰটোৱে প্ৰেছাৰ পৰে আৰু সেইবিলাক অ', সেইবিলাক মানে কি কণ্ট্ৰল কৰিব নোৱাৰি আমি হস্পিতেল গৈ থাকিব লাগে।
অ', চব একে মানে হেৰি বস্তু খাব নালাগে আৰু ডাঠ পিঠ। চববিলাক তেনেকুৱাই হ'ব নালাগে।
সেইকাৰণেতো মানুহে কয় ন মানুহ নে খাই নমৰে নহয় না নাখায় নমৰে খাইহে মৰে।
খাইহে মৰে।
খাইহে মৰে তেনেকুৱা হয়।
খাবলৈ নাপায় কোনো নমৰে হয়নে?
হয়, দুদিন তিনদিন নোখোৱাকে থাকিবা একো কথা নাই কিন্তু প্ৰায় একেদিনাই পায় গোটেইবোৰ খালেহে মানুহৰ অপকাৰ হয়। আজিকালি চোৱা একদম হস্পিটেলত - যাব নোৱাৰে মানে ইমান-
বে অচিনাকি- অচিনাকী বেমাৰবোৰ-
অ- অপাৰেচন কৰে। অঁ, প্ৰায় মানুহে মোৰ অপা এইটো অপাৰেচন, সিটো অপাৰেচন- অঁ, এই গল্ডব্লাডাৰ অপাৰেচন, কিবা অপাৰেচন।
মানে টান -টান বেমাৰবোৰ।
উম, মানে সেই কাৰণে হৈছে। আমি খাদ্যৰ তালিকাখন আমি- ভালকে হেৰি কৰা নাই কাৰণে আমাৰ বেমাৰ আজাৰবোৰ-
নামানো যে সেইকাৰণে।
উম। মানে প্ৰায়ভাগ মানুহৰ অপাৰচন অ খোৱা বোৱা হ'ল দিয়া
অঁ, দিয়া আমি খাওঁ আৰু। দিয়া, হ'ব দিয়া আকৌ কথা পাতিম উম -উম।